হেল্ল'।
হেল্ল'।
অহ, শুনিছা? অহ, মই শুনিছোঁ। তুমি শুনিছা নে নাই?
শুনিছো।
খবৰ খাতি ভাল।
ভাল, ভাল। তোমাৰ? উম।
মই ভাবিছো ন। তাৰানে এতিয়া ইমান বেছি প্ৰদূষণ হৈ আছে।
উম।
মানহে গছ, গছনিহে সৰহকে বলাইছিলে।
অ'।
তেতিয়া বহুত খিনি ৰক্ষা পৰিলে জানা।
অ'।
এই মানুহ এজনে যে, যেনেকে, যে গছ ৰুই অৰন্য বনাই দিছে। এই, যে, ৰৈ, ৰৈ।
ফৰেষ্ট মেন, অফ দা ইণ্ডিয়া মানে
অ, সেই মানুহজনে ইমান কষ্ট কৰিছে। হয়, ন, তো, একোৱা অসমখনত সেইটো। আৰু কিন্তু বাকী যোনখিনি মানুহ আছে। সেই মানুহখিনে গছ কাটি, কাটি কিনো ভাল পাই জানো।
তাকে।
মানে, মোৰ ন হেল্ল'? ত, মান কচ, কছ মোৰ ভাল লে, হা। আজিকালি। নাহেই তাৰমানে চব জেগা খালী, খালীয়ে পাবা তুমি।
তাকে তোমাৰ?
এ, পৰ বিলৰ ওচৰ গছ কাটিলে, আকৌ দীঘলী পুখুৰীও। চ, গছ, কাটিলে। হেল্ল?
অ'।
তাৰপিছত তুমিও হেৰি কৰিবা। কথাটো এবাৰ ভাবি চাবা।
থাকে।
উ, গছোৱাৰ কথা। কাৰণ এতিয়া আমি যোনখিনি নতুন প্ৰজন্মৰ আমিয়ে যদি ধ্যান নিদিওঁ পিছত আমাৰ পিছৰ প্ৰজন্মটোৱে একেই নাপাব।
পাকে।
অক্সিজেন মাস্ক মাৰি, মাৰি ফৰিব লাগিব। হেল্ল'?
উম।
তাৰিছত আজিকালি কিছুমান গছছছে নহয়। যোনখিনি গৰ হ'ল ফোন প, ওলাঙৰখন।
অ, আজিকালি প্ৰায়খিনি গলছে। খালি সত আৰু আমি মানে উ, তোমাৰ শুনা আমি গছজোপা ৰুলো যে গছজোপা। ৰুই দিয়াতেে আমাৰ দায়িত্ব নহয়। তাত ডাঙৰ দশ হ'ল হোৱা। হোৱালৈকে আমি ভালকে যত্ন ল'ব লাগিব। তাৰপিছত যত্ন ললে সি এনেও গছজোপা সি ডাঙৰ দীঘল হ'ব নোৱাৰে তুমি চোৱা এতিয়া ছাগলী গৰু মানুহে আজিকালি এৰি থৈ দিয়ে
অহ।
গছজোপা আহি যদি পাত চাতকেইটা খাই পেলাই। সিটো নিজৰ আহাৰটো পাত চাতোপাই গোটাই গছজোপা
হয় নহয়।
উম।
সি পাত চাত গত নাইকিয়া হৈ যোৱাৰ পিছত নিজৰ আহাৰো গোটাব নোৱাৰিব।
সেইটো
ভাবাচোন।
সেইটোৱে।
তাৰে আমি গছজোপা ৰুই পেলাই আমি চাৰিওকাষে ঘেৰাা বনাই দিব লাগে গছজোপা অকণ ডাঙৰ হোৱালৈকে
অহ।
সময়মতে পানী চানী দিব লাগে।
বহুত মানুহ এতিয়া এনেকুৱা কৰে গছজোপা গে মানুহক দেখুৱাই
সেইটোৱে কোনেও চোৱা চিতা নকৰে।
সেইটো চোৱা চিতা কৰিব লাগিব।
উম।
আৰু আগতে আমি ভাবি চিন্তি পেলাই গছজোপা ৰুব লাগে। একেবাৰে ঘৰৰ কাষতো ৰুব নালাগে।
তোমাৰ যাতে অনিষ্টও নহওক ন সেইটোতো ভাবিব লাগে। তোমাৰ এতিয়া আমাৰ পৰ্লেণ্ড যোৱাৰ পিছত তাৰ আমাৰ আগফালে গছ জোপাও নাই। হেল্ল'। গছ এজোপাও নাই।
উম।
তাৰপা তোমাৰ এতিয়া আগফালে তোমাৰ কঁঠাল গছ এজোপা
অ',।
আম গছ এজোপা দুজোপা আম গছ তপা শিলিখা এজোপা তেনেকে হৈছে তোমাৰ যেতিয়া প্ৰথম গ়ছ গছ নাইকিয়া আছে হৈ গৈছিল নে আমাৰ আগফালে তেতিয়া আমি মানে গৰমত থাকিব নোৱাৰা হৈ যাওঁ আমাৰ আগফালে মানে ৰখিবলৈ জেগা অকণ নাইকিয়া হৈ উ এতিয়া লাহে লাহে মানে গছ গজোপা ডাঙৰ হৈ আহিছে যে তোমাৰ এতিয়া চাহ হৈছে এতিয়া থাকিব পৰা হৈছে নহ'বা প্ৰথম অৱস্থাত এনেকুৱা বেয়া হৈ গৈছিল মাহৰ গোটেই গৰমত থাকিব নোৱাৰি ঘৰত এতিয়া গছ পা গছ গছবোৰ ডাঙৰ হয় ঘৰৰতত চাহ অ'কণ পলাই কাৰণে থাকিব পাৰিম নহবা ৰুমৰ ভিতৰতো সোমাব নোৱাৰা হয় কিছু মাজতে একেই গৰম হ'ব ধৰিছে।
আজিকালি যে এনেকুৱা সৰু সৰু এনেকুৱা ফুলৰ ফুল হয় আৰু এনেকোৱা সৰু সৰু টাবত ল'ব পৰা এটা হেৰি পায় হা। এইটো মানে এনেকুৱা পাত তৰ টাইপৰ মানে এ, পুলি এটা পায়, সেই পুলিটোৱে বহুত প্ৰচুৰ পৰিমাণে অক্সিজেন দিয়ে।
উম।
আনিবচোন আমাৰ ঘৰৰতে উঠবা।
অকে। নামটো কি বাৰু?
হা?
কি নাম বাৰু? হেল্ল'।
অ', অ'।
নামটো জানানে নাজানা বাৰু?
নামটো মই নাজানো হা। কিন্তু মানে বহুত উপকাৰী।
হু।
তেনে এ, ঘৰৰ ৰাখিলে
উম।
উ, প্ৰপ্ৰচুৰ পৰিণে অক্সিজেন দিব পাৰে।
অ', অ'। ভালেইচোন তেনেকে।
সেইটোইতো।
উম। তোমাৰ এতিয়া, হেল্ল'।
কোৱা।
আমাৰ চবতকে অক্সিজেন দিয়া গছজোপাই হৈছে আহত গছ।
অ' হয় নেকি?
উম।
নহয় নহয় মই সৰু সৰু পুলিৰ কথা কৈছিলোঁ।
উ, নহয় অ' গম পাইছোঁ।
উম।
কিন্তু এতিয়া আহত গছজোপাই নাইকিয়া হৈ আহি আছে।
উ, আমাৰ ঘৰতফালে এজোপা আহত গৈছে ন'?
অ' আহত গছ।
উ, আমাৰ দেউতাই আমাৰ দেউতাই একদম কমানমানি পুলি এটা কেইবছৰমান হ'ল, ক'ৰপা আনিছিলে জানো। আনি মেলি বহুত যত্ন কৰি ৰুইচিলে সেইটো জানা, সেইটো মৰি গৈছিল হেইটো। তাৰপাছত দেউতা আকৌ আমি দেওসোৰা আকৌ, সেইজোপা গ-গছৰ ধৰিও সদায় মানে দেউখাই সেৱা কৰে।
হয়।
সূৰ্যৰ ওচৰতে প্ৰণাম কৰে যে
হা।
আমাৰ ঘৰৰ ওচৰলৈকে দেউখাই আহি আহি সদায় তাত পানী ঢালে।
অ'।
এতিয়াও মানে দেউতাই যত্ন নকৰিলেও মানে এতিয়া দেউ খুৰাই সদায় পানী ঢলা হয়েই।
হ
সেইকাৰ ন, হেজ ম, ধক, মে, দ, উঠি
উ।
মোৰ আমাৰ নাহৰ গছজোপালেনত পৰি থাকে।
উম। হ'ব ৰ'বাচোন দেই।
অ', অ', হ'ব।